হেল্ল'? হেল্ল'?
হেল্ল'? অ' শুনিছোঁ - শুনিছোঁ। কি শুনিছোঁ। এ ফেন লগাই লৈ বিচনাত তো হেৰিয়াতে পৰি আছোঁ। ফেনখন লগালে ফেন তল পৰি আছোঁ। বিচনাত নহয়, এ মাটিতে পাটি এটা পাৰি লৈছোঁ। পথাৰ মানে আমাৰ হেৰি এটা হ'ল। আমাৰ মানে কালি আইতাজনী সন্ধিয়া সময়ত গা বেয়া যে হৈ আছিলে বুলি কৈছিলোঁ তোমাক। আইতা যদি ঢু কালে কালি। অ' সেই এতিয়া বৰ্দ লাগিলে যে, সেইটো কাৰণে আমাৰ খেতি হ'ল আৰু। যেনেকে আছে এতিয়া তেৰ দিনলৈ এৰিবই লাগিব এতিয়া। সেইটো কাৰণে এতিয়া অ' হেৰি ইয়াত হৈ আছিলে তাৰপা মেডিকেললে আনিলে ডকে উম মা- মানে ব্ৰেইনত হেৰি হৈ গ'ল। তেজ জমা হৈ গ'ল গৈ। গোটা বান্ধি গ'ল। তাৰপা- তাৰপা ডক্তৰে কোৱা- ক'লে আও, আমি বচাব নোৱাৰোঁ, ৰিস্ক বহুত আছে। তাৰপা পইচা পাতিও ধে খৰচ হব বুলি কলে। তাপা আৰু ইমান হেৰি অৱস্থা নাইকীয়া মানুহজনী সেইটো কাৰণে তিনদিন মান ৰখালে তাত ক্টৰে ক'লে, ঘৰলে লৈ যোৱা ভাল হ'ব আপোনালোকৰ। এ ভাল কৰাতোৱে কাম নহব। সেইটো কাৰণে ঘৰলে লৈ আহিলে। তাৰপি আজি তোমাৰ আঠদিন মান থাকিলে। তেনেকে। পানী খাই হৰলিস্ক এ পানী মিলাই খোৱা হয় বাক- যুঁজ চুঁজ কিবা কিবি খুৱাই থকা হয় তেনেকে আছিলে তাৰপিছত কালি সন্ধিয়া আও মই মানে কালি সন্ধিয়া পথাৰ পা আহি লৈ যাম বুলি ভাবিছিলোঁ। কিন্তু তেতিয়াই আকৌ খুৰাই ফোন কৰি দিলে, বোলে আহচোন। বৌলে বস্তু এটা আনিবলে। এতিয়া গ'লো গৈ লৈ দেখিছো যে উকা মাৰিছে একদম। মই ততাতৰিয়াকে আকৌ ঘৰলৈ ফোন কৰিছোঁ ব- বৌৱাহঁতক, দেউতাহঁতক মাতি দিছোঁ। ল জল্দি আহ। বৌৱেকৰ অকমান টনা তনিয়া হৈছে। তাৰপিছত দেউতাহঁত গৈ লৈ পেলানি অকমান দেৰি ৰোৱা মানে আহ টা পঞ্চল্লিশ মানত তোমাৰ উম আইতা গৈছে আও। কিন্তু আমাৰ গোটে চবেই নাজানে যে। অ' ঢুকাইছে। ধৰিব নোৱাৰে কিন্তু এই ওচৰৰ ডাঙৰ ভকত কেইজনমান, ডাঙৰ মানুহ কেইজনমানো মাতি অনা হৈছে আৰু। উম, তাৰ পিছত মাতি অনা পিছ চত মানুহ কেইজনে আৰু কনফাৰ্ম কৰি দিছে, হয় যে আইতা গ'ল আৰু। তাৰপিছত সেই তেনেকে তাৰপিছত গোটেই গাঁৱৰ মানুহ উম, তাৰপিছত সেই আৰু বাহিৰলৈ ওলোৱা হ'ল অলপ দেৰি পিছত। আকৌ মই গোট গোটেই গাঁওৰ মানুহক বাইক লৈ গোটেই ঘূৰি লৈ গোটেই গাঁওৰ মানুহক জনাবলৈ দিয়া হৈছে আকৌ। মানুহ মানে খৰি দিবলৈ জনাব লাগে বোলে আমা ইয়াত। সেই এটো কাৰণে আকৌ গোটে এই খবৰ দি অহাৰ পিছত, তাৰপিছত মানুহজনো আহি
অহ।
ৰাতি তেনেকে কৈ কৈ দুটা বাজিলেগৈ। এ ৰাতিপুৱালৈকে জ্বলিয়ে
খাৰিয়া নহয় সম
উ আমি কিন্তু নাথাকিলো আও মানে আমাৰ বঢ়িয়া হেৰিয়ৰ ঘৰ কাম গ্ৰহণ কৰাৰ পিছত পঠিয়াই দিছে আও মানুহখিনে ৰাইজে গোটেইখিনি কৰি আছে বাকী আং মানে ভিতৰলে পঠিয়াই আং
অ।
ভৰাম এতিয়া তেতিয়া দিয়া আকৌ তিৰাণী কামত লাগিব লগীয়া হ'ল নহয়, আমাৰ মানে ককাই ভাই তিনিটা আমাৰ উ দে- টা মা মাজুৰ পৰখোৱা তাৰপিছত আমাৰ বৰ্তা আছে। আমাৰ মানে গাঁৱত তিনটা খেল আছে তাৰে ডাঙৰ খেলটো আমি খোৱাইে আমাৰ তা হে আছে বৰ্তা বেলেগ বৰ্তা বেলেগ খেলক সেইটো কাৰণে এতিয়া এক্সটা এক্সটা তাকে কৰিবলগীয়া হৈছে এই বত- তাইও এট্ৰাকে পাতিব লাগিব আমাৰ ঘৰতো এক্সট্ৰাকে ব দিয়ব মানে
অ মানেটো এটো থাকে নহয় এটা নামঘিত কনীয়া এটা এটা মাহেকীয়া
অ অ সেই তেনেকুৱা সেই এ তেনেক- কোৱা বুলি মই ইমানকে বিশেষকে নাজানো মাহে নাম কীৰ্তনিয়া আমাৰ।
বামুণ লগাই নে নলগায়?
নলগা নলগাই নলগাই দে।
অ তাত তোমালু নাম কেতিনিয়া?
উম আমাৰ বামুণ নলগাই বাৰু দেই। আমাৰ বিয়াতো বামুণ নলগায়।
অ সেইটো কথা মানে অসমীয়া তোমাৰ এই মাহেকীয়া - মাহেকীয়া খেলটোৱে তোমাৰ অ' বামুণ লগাই মানে
উম।
তাৰ পিছত তোমাৰ নাম কিতিনীয়াত তোমালোকৰ নাম কিতিনীয়া খেলটোৱে বামুণ নলগাই আও। ইয়াত আপোনাৰ বিদি পাঠ হয়। ইয়াতো কিবা তেনেকে কিবা কিবি কয় ভাগ যে মই ইমান জন পা
উম। নাপা গৰ কালি ৰাতি হৈ যোৱা দেখি মই ভিতৰলে গৈলেো শুলো গৈ তাৰপিছত বাকী তাক কোৱা হ'ল বৰ্তাক কোৱা হ'ল ববাহঁত বহি থাকিলে আৰু বাহিৰতে বাকী আও ঘৰৰ পৰিয়ালৰ মানে মানুহখিনি তাতে থাকিলো গোটেই খিনি আমাৰ ইয়ালে নাহ- নাহিলে আও তাতে পৰুনা ঘৰত আমাৰ পৰুণা ঘৰতে গোটেইখিনি থাকি দিলো আৰু কালি এলে ৰাতিপুৱাহে অহা এতিয়া এতিয়া এতিয়া তা তালে যোৱাই নাই এতিয়া এই মাহঁত তাতে আছে গৈ, মাহঁত তাতে আছ- চাগৈ খালি মহে এতিয়া যোৱা নাই এ ঘৰৰ ঘৰত আকৌ গৰু, ছাগলী গোটেই পা আছে যে হাঁহ পাও গোটেই গৰু, ছাগলী খুৱা উম এত- এতিয়া সবা দায়িত্ব পৰি গৈছে এতিয়া দে এতিয়া সেইবিলাকত লাগিবই নোৱাৰে, এতিয়া গোটেই গাঁওখন তিলানিলে মাতিবলে গৈছে ইমানেই ডাঙৰ। গাও মানে এশ পঁচিশ ঘৰ মান আছে মানুহ। গোটেই গাঁওখন এতিয়া মাতোতে অৱস্থা নাইকিয়া হৈ যাব তাকো। ইমান গৰমত। মই নালাগে, দেউতাই গৈছে, দেউতাই আৰু আমাৰ খুৱা এজন গৈছে। মানে পৰিয়াল খোৱা? সেইজনো বত লাগিছে এ তেওঁ কৈছে, উম।
হয় এতিয়া কাইলে তিলনি হ'ব।
কাইলে তিলানি অ'
আকৌ এতিয়া খা- খৰচোতো অকমান হ'ব নহয়, তোমাৰ।
খা-খৰচ গিটা মানে ভালকে হ'ব।
ভালকে হয়। উম - উম আৰু ব গোটৰপা আকৌ ধাৰ ল'বলৈ মায়ে ফোন কৰিছে, গোটৰ মানুহলে। গোটৰ পৰা কিয় পইচা কেইটামান লৈ পেলানি তোমাৰ সকামটো আজৰি কৰিব। এ যি হলেও উপায় নাই নহয় এতিয়া।
উপায় নাই এইটো এইবিলাক পাতিবতো লাগিবয়ে। ঘৰৰ কাৰ্যতো কৰি কামটো কৰিব কাৰণে
উম।
গাঁৱলীয়া মানুহ হাতত মানে পইচা জমা নাথাকে ন'।
অ' সেইটো কথাটো। মানে ডেইলি অনা হয়, ডেইলি কা- খোৱা হয় তেনেকুৱা। উম, ডেইলি অনা হয়, ডেইলি খোৱা হয় যে। উম।
সেইটোৰ কাৰণে আও।
কিবা এটা কওঁ বুলি ক'লেও আ তো এতিয়া আমাৰ পুঁজি পইচা খুব কমেই। কম মানুহৰ ঘৰতে পায় আৰু। ৰেগুলাৰ মানে ৰেগুলাৰ খাই থাকে, তেনেকে কৰি থকা মানুহ, দিন হাজিৰা কৰা মানুহ, তোমাৰ বে বা বিজনেছ কৰা মানুহে ইমান পইচা নাথাকে নহয় হাতত।
উম, সেইটোৱে চাগে গাঁৱলীয়া মানুহৰ পৰা মানে তোমাৰ জমা টকা নাথাকে জমা ধন নাথাকে। গাঁৱলীয়া মানুহবিলাকতো লনচন লৈয়ে চলি থাকে ন' আৰু গাঁৱলীয়া তাতে চাকৰি-বাকৰি নাই নহয়, গাঁৱলীয়া মা
অ' - অ'।
ত বিলাকতো খেতি কৰিয়ে থাকে ন'। তোমালোকৰ বাৰু ইমান খেতিতো অসুবিধা নহয়। কাৰণ এতিয়া খেতিত পানী নাই নহয়, ৰ'দহে দি আছে। তোমালোকৰ পানী হোৱালে এনেও ৰখিলেহেঁতেন চাগে।
উম-উম-উম এ আমাৰ ইমান নাছিল গৈ। এবিঘা মান আছিলে। আকৌ সেইকেদৰা মানে দ', এনেকুৱা ৰ'দতে ৰুব পাৰি। পা- পানী একেৰাহে থাকে। বাৰিষা - খৰালি ক'তো কথা নাই। মানে আমাৰ ওচ চত এই নদী এখন আছে দুপাং। সেইখনৰ পানীতো পুৰা বিঙি বিঙি আহে। সেইটো জেগাতো শুৱনি। এআঠুলেকে সোমাইছে কালি, গম পাইছ নে? এআঠুলৈ তে সোমাইছে। এআঠুলৈকে সোমোৱা বোকাত ৰুই আহিছোঁ কালি। এতিয়া নুৰুলো নহয়, ৰোৱনী মাতিছোঁ তথাপিতো। উম। আৰে ৰোৱনী মাতিছোঁ। কিন্তু এ উম - উম। এ এতিয়া- এ এতিয়া নোৱাৰে, কালিৰ কথা কৈছোঁ। কালিৰ কথা কৈছোঁ আইতাই ন ঢুকুৱাৰ আগত। মানে তোমাৰ ৰোৱনি মাতিলো কিন্তু হ'লেও হলেও এতিয়া ঘৰৰ মানুহতো গেইটা এনেই থাকিম নে, লাগি দিবই লাগিব। এতিয়াতো সেয়া থাকিব আৰু, এতিয়া কি। এতিয়া ৰোৱনী লগালেও নি জৰ মাটিত ভৰি দিবলৈ নিদিয়ে নহয়। ভক তে নালাগে বুলি কৈছে।
আৰু মানে এজন তোমাৰো ঘৰৰ একদম বয়োজছ ন' তোমালোকৰ আইতা দেউতা হক বা মা যেতিয়া এটা বয়োজ্যেষ্ঠ, নিজৰ মা যে তিয়া। অলপ আঁতৰ হোৱা হলেও কথা বেলেগ আছিলে, কিন্তু নিজৰ ঘৰতে ন'।
অ' অ'।
অ' এ ইমান অসুবিধা নহয়, বৰষুণ দিলে খেতি ভাল হ'ব। গৰম এ বহুত তবৌ মাৰিছ তে গৰম।
তাকেহে এয়াই এনেকে গৰম হ'লে কেনেকে হ'ব বাৰু। কালি ৰাতি বৰষুণ দিছে নে নাই সেইপিনে?
কালি ৰাতি অকমান বৰষুণ দিলে অলপ।
অ আমাৰ আইতা মানে চিতাত পতা পাতো বোলে মানে নিওঁ নিওঁ আৰু তেনেকুৱাতে বৰষুণ দিলে নহয় হৰ হৰাই। আকৌ সেইবিলাক ঢাকি কৰি টিং অ পুৰা ডাঙৰ টোৱেই আহিছিল আৰু। তাক ঢাকি কৰি থোৱালে অলপে উ তোমাৰ বিছ মিনিট, আধা ঘণ্টামান দিলে তাৰপিছত চি গল, তাৰপা চিতাত পতা পিছত আও হেৰি হোৱাৰ পিছত মুকানিয়ে- চুকানিয়ে কৰি মেলি আজৰি হোৱাৰ পিছত তোমাৰ খুৰাহঁত গুচি অহাৰ পিছত আৰু ৰাইজে লাগিলে কিন্তু অলপ দেৰি পিছত আহিলে নেক মই গম নেপালো আউ। মই মানে ভিতৰ পৰা ওলাই যাবলৈ ইমান ইমান হেৰি নহ'লে আৰু মানে। এ মানুহবিলাক কন্দা- কটা হুলস্থুল চবৰে।
উ এইটো দুখ লাগে ন। ধুক ঢুকাইছে তা পিছত দিনৰ- দিনটো কাম কৰিছে।
অঁ।
খাবলৈ পালা নাই নে ঢুকুৱাত।
নহ'লেই নহয়। সেই সন্ধিয়াতে নহয় জানো? নহয় সন্ধিয়াতে হৈ গ'ল যে। আমি তাত পালোগৈ সন্ধিয়াতে আকৌ। উ সন্ধিয়াতে পোৱাগৈ নাই জানো? তোমাৰ তোমাৰ লগত মই কথা পতাৰ পিছতে গৈছো নেকি। তোমাৰ লগত কালিয়ে পতা নাছিলো জানো?
তোমাৰ লগত তাত অ কালি পতা লগে লগে তেতিয়াই গৈছো। ভাবা ইমান সোনকালে পথাৰ পৰা আহিলো। ক'ৰ বনাবলে হ'ব বাৰু চাও।
ভাগৰ জগৰ অকমান পেলাই লৈ বোলে ভাত বনাবলৈ ল'ম বুলি তেনেকে ভাবিহে আছিলে। তাৰ পিছতে এনেকুৱা এটা হৈ যাব বুলিনো কোনে জানেনো।
হয় আও
ফেৰ গছটোৰ কাৰণে এতিয়া অকমান দেৰি হ'ব দেৰি কৰিম বুলি ভাবিলে। তাৰপিছত তাৰপা সেইটো খবৰ ম পঠিওৱা দেখি ঘৰ মানুহ গুচি গ'ল আ তেনেকে থাকিলে বাদ দিলো আও।
উ আৰু মানুহ ঢুকালে মানে চহজে ধৰিব নোৱাৰি। অলপ দেৰিলে ধৰিব নোৱাৰি নহয় মানুহ ধুকালে। উশাহটো টানিয়ে থাকে নহয় অলপ টাইম।
উম, উম তাৰহে বহু মানে তোমাৰ ছাৰে ছটামান বজাৰ পৰাই টানিছে। তেনেকুৱা পৰা টানিছে মানে। তেতিয়ালৈকে হেই হোৱা তাৰপিছত যেতিয়া আমাৰ মাহঁত গৈ লৈ মানে ভকত কেইবেজনকো বিচাৰিছিলো পুথি পঢ়িবলৈ আজি। কিন্তু পুথি পঢ়িবলে মানুহ কেইজন মানে ভাৰ লাগি আছে যে ভকত কেইজন। সেইটো কাৰণে আহিব পৰা নাই, সেইটো কাৰণে আমাৰ মা আই দেতাই আও উপায় নাই এতিয়া। অ কালি যেনেকুৱা অৱস্থা হৈছে ন। এ যাওঁ যাওঁ অৱস্থা তেতিয়া। এইফালে আনে আকৌ, উম। উঠিও পৰাও পাৰ কৰিছে।
অ'
পানী উলিয়াই চকু মুদি তোমাৰ মানে দেখিলে তুমি দৃশ্যটো ভয় লাগি যাবগে। স্থিৰ ৰৈ থাকিব নোৱাৰিলো মই একদম ৰৈ থাকিব স সহ্য কৰিব পৰা নাই। চুবলৈ ওচৰলে গলেই নোৱাৰি উম। ওচৰত যাবই নোৱাৰি, লাষ্টত একেবাৰে লাষ্টত একেবাৰে মই
সেই একেবাৰে লাষ্টত মই ককাক দাঙি লৈ গৈ এই বৌক ফুটটো দিয়াই দিছো। সেইবোৰে মই ওচৰলৈ গ'লো তাৰ বাদ দি মই ওচৰ ক'লে নগলো আৰু আইতা আমাৰ ইমান বয়স হোৱা নাছিলে নহয় তোমাৰ গম পাইছা নাই? আগৰ নিচিনা মানে ইমান ভালো নহয় আৰু ককাও‌। হ'লেও খোজ কাঢ়ি ফুৰিব পাৰে আৰু তোমাৰ লাখুটিডাল লৈ পেলাই, লাখুতি সাৰথি